হেল্ল' উম অ বন্ধু নমস্কাৰ কেনে আছা
নমস্কাৰ আমাৰ ভাল তুমি
উম মও ভালে আছোঁ আমি আজি বন্যপ্ৰাণী সংৰক্ষণ নৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছোঁ আৰু মই
অ এইটো এটা ভালে টপিক তামানে এইটো আমাৰ লাগতিয়ালে অতিকৈ তামানে সকলোৱে জনাতো ভাল আৰু মোৰো তামানে ইয়াৰ ওপৰত বেছি জ্ঞান নাই বা তোমাৰ অ ভালদৰে নাই চাগে কিন্তু দয়ে এতিয়া তামানে দৌৰে যি যি জ্ঞান আছে সেইখিনি আমি দৰে দৌৰে ভাৰ তামানে আলোচনা কৰিব পাৰিম
উম বন্যপ্ৰাণী আমাৰ পৰিৱেশৰ এক অমূল্য সম্পদ সিহঁতক সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব হয় নে
উম হয় হয় হয় সেইটো হয়
তোমাৰ বন্যপ্ৰাণীক সংৰক্ষণ বুলিলে তোমাৰ বনাঞ্চলত বসবাস কৰা সকলো জীৱ জন্তু বা পক্ষী মানে জীৱ যিমান খিনি আছে আৰু সিহঁতক অস্তিত্ব বজাই ৰখাৰ বাবে
অ অস্তিত্ব বজাই ৰখাৰ
ৰখাৰ ব্যৱস্থাত তোকে বুজায় আৰু
উম হয় হয়
উম
হয়
তোমাৰ বন্যপ্ৰাণীৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে বহুতো যদি কোনো প্ৰজা অ প্ৰজাতি বিলুপ্ত হয় তেন্তে খাদ্য শৃংখলা আৰু পৰিৱেশৰ নেতিবাচক প্ৰভাৱ পৰে আৰু এইটো
উম হয় হয় সেইটো হয় তামানে কিছুমান প্ৰাণী আছে নহয় যিবিলাক উম কোৱা তামানে কিছু কিছুমান প্ৰাণী আছে নহয় যিবিলাক তাৰমানে আমাৰ বাবে আমি অতিকৈ লাভ অতিকৈ প্ৰয়োজনীয় যেনে মই এটা কথাই কওঁ যে কাউৰী কাউৰী আমাৰ জীৱ কাউৰী কাউৰী কাউৰী আমাৰ তাৰমানে পৰিৱেশৰ কিছুমান এনেকুৱা লেতেৰা বস্তু আছে ন যিবিলাক খাই কিনে তাৰমানে পৰিৱেশতটো চাফা কৰি ৰাখে বা তেনেকুৱাই কিছুমান এনেকুৱা এনেকুৱা জীৱ জন্তু আছে যিবিলাক তাৰমানে আমাৰ পৰিৱেশৰ দ অতিকৈ লাগতিয়াল তাৰমানে সেইবিলাক নহলে আমাৰ আমাৰ তাৰমানে পৰিৱেশটো তাৰমানে চলিব নোৱাৰে যেনে আগ অ ই অ শগুন বা ঈগল আদি আমাৰ তাৰমানে যিবিলাক তাৰমানে লেতেৰা বস্তু আছে মৰা জীৱ জন্তু বিলাক খাই কিনে তাৰমানে পৰিৱেশৰ ভাডাৰা সময়ত টো বজাই ৰাখে আৰু তাৰমানে পৰিৱেশটো তাৰমানে চাফা কৰি ৰাখে সেইবিলাক নোহোৱাৰ ক্ষেত্ৰত বহুত তাৰমানে অসুবিধা দেখা দিয়ে যেনে কিছুমান জীৱ জন্তুৰ মৃত জীৱ জন্তু তাৰমানে গিলি পচি গৈ তাৰ গোন্ধ বোৰ ওলাই আৰু আমাৰ তাৰমানে বায়ুত মিহলি সেই কিনে তাৰমানে আমাৰ পৰিৱেশটো মানে দূষিত কৰে সেইটোয়ে এনে তুমি কি বুলি ভাবা তাৰে ন পৰিৱেশতটো তাৰমানে সংৰক্ষ বনাঞ্চল সংৰক্ষণটো
মানে তোমাৰ পৰিৱেশৰ হেৰি কি বুলি কয় তোমাৰ যিটো বন্যপ্ৰাণী সমূহ আমাৰ বহুতো সমস্যয়াৰ সন্মুখীন হৈছে বৰ্তমানত তোমাৰ জেনকে অ হেই বন বন ধ্বংস বা চুৰাং চিকাৰি পৰিৱেশ পৰিৱৰ্তন অত্যাধিক হস্তক্ষেপৰ ফলত বহুতো প্ৰাণী বিপদত পৰিছে বৰ্তমান সময়ত আৰু তোমাৰ এ বহুত তাৰমানে চুৰাং চিকাৰীৰ বাবে বহুতো বন্যপাণী বিলুপ্ত হৈছে
উম হয় চোৱা আগতে
বন্যপ্ৰাণী বিশেষভাৱে বিখ্যাত
এনে বন্য প্রাণী কাজিৰঙা আৰু মানাস ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাী সংৰক্ষণৰ বাবে বিখ্যাত কিন্তু এতিয়া সেইটো নাই তাৰমানে এতিয়া কেনেকুৱা হৈছে যে বন্যপ্ৰাণী সংৰক্ষণ বুলি ক'লে তাৰমানে বন্যপ্ৰাণীটো তাৰমানে সংৰক্ষন কৰাই নহয় বা বন্যপ্ৰাণীটো তাৰমানে চোৱা চিতা কৰা বা বন্য পাৰি কিবিলাক অ যিবিলাক খাদ্যয় তাৰমানে লাগতিয়াল এইবিলাক তাৰমানে গ্ৰহণ কৰা সেইবিলাক কিন্তু এতিয়া বন্যপ্ৰাণী সংৰক্ষণ বুলি কয় কিন্তু বন্যপ্ৰাণী সংৰক্ষণ বুলি ক'লে তাৰমানে সেইবিলাকৰ তাৰমানে যত্ন যি ল'ব লাগে সেইবিলাক তাৰমানে নলয় তাৰ ফলত বহু অসুবিধা দেখা দিছে যেনে এতিয়া এটা কথাই কওঁ অৰণ্যবোৰ কাটি পেলাই নাইকিয়া কৰিব ধৰিছে যেনে কাজিৰঙাৰ কিছুমান ঠাই তাৰমানে গছ গছনিবিলাক কাটি পেলাই নাইকিয়া কৰিব ধৰিছে চোৰাং চিকাৰী বিলাকে তাৰ ফলত তাৰে যিবিলাক জীৱ জন্তু যেনে হাতী এতিয়া চোৱা মই এতিয়া কথা কওঁ মানস ৰাষ্ট্ৰীয় উদয়ানৰ কথা কও মানস ৰাষ্ট্ৰীয় উদ্যানৰ যিবিলাক হাতী আছে ন সেইবিলাক তাৰমানে এতিয়া কি তাৰমানে খাদ্যৰ সংসাৰত তাৰমানে তাৰ পৰা তাৰমানে বাহিৰলৈ ওলাই আহিছে
উম
তাৰ বাহিৰ ওলাই আহিছে আৰু বাহিৰত ওলাই আহি উম কিছুমান তাৰমানে ঘৰত সোমাইছে বা ঘৰ বিলাক তাৰমানে ভাঙিছে আৰু তেনেকোৱা তাৰমানে খেতি-বাতি মানে ধ্বংস কৰিছে এইবিলাকে তাৰমানে এ তুমি এনে তুমি কি বুলি ভাবা তাৰমানে এইবিলাক এইবিলাকৰ ওপৰত তাৰমানে কিবা তুমি কিবা ক'ব বিচাৰা নেকি তাৰমানে তুমি জনা মই যিবিলাক নাজানো তাৰমানে মই কোৱাত কিবা তাৰমানে কিবা ৰৈ যাব পাৰে ন তাত
তোমাৰ হেৰি বুট তো মানে আমাৰ বন্যপ্ৰাণীৰ পৰা বহুতো ভালো আৰু বহুতো ক্ষতিও কৰে কিন্তু তোমাৰ জেনেকা মুক্ত ভাৱে থাকে আৰু
এ তহতৰ মানে খাই অভাৱৰ কাৰণে বা সংৰক্ষনৰৰ অভাৱৰ কাৰণে উম নহ চোৱা এতিয়া তুমি এটা কথাই কওঁ মই যে এতিয়া চোৱা, অৰন্যৰ মাজেৰে ৰাস্তাবোৰ আছে তাৰমানে এইবিলাকৰ ক্ষেত্ৰত চোৱা তাৰমানে বন্যপ্ৰাণীবোৰ ৰাস্তাটো পাৰ হওঁতে তাৰমানে গাড়ী মটৰ বিলাক তাৰমানে আহি থাকে তাৰমানে গাড়ী মটৰ বিলাকৰ আগেদি তাৰমানে পাৰ হৈ যাব নোৱাৰে বা কেতিয়াবা কিছুমান সৰু সৰু জীৱ জন্তু আছে যিবিলাক গাড়ীৰ আগত পৰি কিন্তু তাৰমানে নিজৰ তাৰমানে মৃত্যুৰ মুখত মৃত্যুৰ মুখত পৰিছে বা সেই কাৰণে তাৰমানে আমি তাৰে ফলত তাৰমানে কিছুমান এনেকুৱা কামো হৈছে যে জীৱ-জন্তু তাৰমানে মৃত্যু মুখত আমি নিজে ঠেলি দিয়া হেন হৈছি। এইবিলাক ক্ষেত্ৰত তাৰমানে। এতিয়া মই এটা কথা কওঁ যে এতিয়া চোৱা, তাৰ তাৰমানে কাজিৰঙাৰ মাজেদি অভাৰ ব্ৰিজ এখন হবলৈ গৈ আছে না হলে সেইটো মই ভালদৰে গম নাপাও। কিন্তু তাৰ ফলত চোৱা তাৰ ফলত হাতীবোৰ সেই হেৰি কি বুলি কয় অভাৰ ব্ৰিজ খনৰ তলেৰে হাতীবোৰ যাব পাৰিছে বা তাৰে ওপৰে গাড়ী গৈছে সেইবিলাক তাৰমানে পদক্ষেপ তাৰমানে চৰকাৰে লৈছে আৰু এইবিলাক তাৰে ভৱিষ্যতে লোৱা লোৱাটো ভাল। তাৰমানে মোৰ মতে।
উম, উম সেইটো হয়।
উম তেনেকুৱা কিছুমান এনেকুৱা জীৱ জন্তু আছে ন যিবিলাক তাৰমানে লুপ্ত হৈ গৈছে, যেনে আগতে চোৱা দাগ অটা আছ এনেকুৱা এটা জীৱ জন্তু আছিল। জীৱ আছিল নাম কিন্তু মোৰ তাৰমানে ঠিকদৰে মনত নাই। যিটো তাৰমানে চোৰাং চিকাৰী বিলাকে মাৰি কিনে নাইকিয়া কৰিব ধৰিছে, এতিয়া চোৱা এতিয়া হাতীৰ দাঁত বা বাঘৰ চাল এইবিলাক ক্ষেত্ৰত তাৰমানে হাতী মাৰি নাইকিয়া কৰিব ধৰিছে বা চোৰাং চিক বাঘ মাৰি নাইকিয়া কৰিব ধৰিছে। তাৰ ফলত কিছু ক্ষেত্ৰত আমাৰ এইবিলাক জীৱ জন্তুৰ ভৱিষ্যতে নাইকিয়া হৈ যাব পাৰে, হয় নে নহয়?
উম, উম। হয়, হয়।
এনে তুমি তোমাৰ মতে তাৰমানে বন্যপ্ৰাণী সংৰক্ষণ বাবে কি কি পদক্ষেপ লোৱাটো উচিত তুমি উচিত বুলি ভাবা?
উচিত মানে আমাৰ যি কেইখন বন্যপ্ৰাণী সংৰক্ষনৰ বাবে আমাৰ যিকেইখন তোমাৰ হেৰি কি বুলি কয় চৰকাৰৰ ফালৰ পৰা ৰখীয়া মানুহ দিছে তেওঁলোকক, তেওঁলোকে অলপমান তাৰমানে বন্যপ্ৰাণী বিলাক যি বাহিৰত ঘূ -ঘূৰি থাকে মুক্ত ভাবে সেই ব্যৱসায়ী কি হল? তাৰ ওপৰত অলপমান নিৰীক্ষণ কৰাটো আৰু তোমাৰ খাদ্যটো বহুত বহুত বন্য, বন্য বহুত মানুহক ক্ষতি সাধন কৰিছে। সেইটোয়ে সেইটো আৰু এইবিলাক সৰু সুৰা হৈয়ে থাকিব আৰু তোমাৰ।
উম এনে এনেই মোৰ মতে হলি অ, কোৱা।
আৰু তোমাৰ হেৰি অহ বন-বন ধ্বংস, চোৰাং চিকাৰী, পৰিৱেশ প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন আৰু মানুহৰ অধিক হস্তক্ষেপৰ ফলত বহু বন্যপ্ৰাণী বিপদতো পৰিছে কিন্তু।
উম সেইটো হয়। এতিয়া চোৱা আমাৰ কাজিৰঙাৰ কথা কাজিৰঙাত কিছুমান জীৱ-জন্তু এই তাৰমানে সংৰক্ষনৰ অভাৱৰ কাৰণে কিছুমান জীৱ জন্তু তাৰমানে নাইকিয়া হবলৈ ধৰিছে। আছে, না সংৰক্ষণ কৰিছে কৰিলেও তাৰমানে কেনেকুৱা হৈছে যে খাদ্যৰ অভাৱে দেখা দিছে। তাৰ ফলত আৰু আগতে চোৱা, আগতে আমাৰ বহুত দূৰ-দূৰণিৰ পৰা চৰাই-চিৰিকটি আহি আমাৰ এই কাজিৰঙাতে তাৰমানে নিবাহ স্থলীৰ দৰে কিছুদিন তাৰমানে আছিল, তাৰমানে বা বহুত দূৰ-দূৰণিৰ পৰা উৰি আহি তাত তাৰমানে বাসস্থান, তাৰমানে জিৰণি হিচাপে তাৰে তাত তাৰমানে আহিছিল। কিন্তু এতিয়া চোৱা, এতিয়া সেইবিলাকো নাইকিয়া হ'ল যে কিহৰ কাৰণে তাৰমানে এইবিলাকে তাৰমানে খাদ্যৰ অব ভাৱে দেখা দিছে বা সংৰক্ষ সংক্ষণৰ অভাৱ তাৰ মানে সেইবিলাকৰ ক্ষেত্ৰ তাৰমানে কিছু তাৰ মানে চৰাই চিৰাই চৰাই চিৰিকটিও এতিয়া নাইকিয়া হবলৈ ধৰিছে। এই সংৰক্ষনৰ কাৰণে।
উম উম তাৰপিছত তোমাৰ আৰু বন্যপথ সংৰক্ষণ কৰিবলৈ ব্যৱস্থা গুৰুত্বপূৰ্ণ হৈছে চৰকাৰে ৰাষ্ট্ৰীয় উদ্য়ান অভয়াৰণয় আৰু সংৰক্ষিত বনাঞ্চলক স্থাপন কৰিছে হয় ন তাৰ পিছত লগতে চোৰাং চিকাৰী বিৰুু ব্যৱস্থা গ্ৰহণ কৰিছে সেইটো এটা ভাল পদক্ষেপ এটা আমাৰ চৰকাৰৰ আৰু জাতীয় উদ্যানসমূহৰ তোমাৰ বন্যপ্ৰাণীৰ বাবে নিৰাপদ বাসস্থান প্ৰদান কৰে আৰু সিহঁতক স্বাধীনভাৱে বসবাস আৰু বংশ বৃদ্ধি কৰিব পৰাকৈ সুবিধা কৰি দিছে আৰু তোমাৰ বন্যপ্ৰাণীৰ সংৰক্ষণ ত সাধাৰণ মানুহে সহায় কৰিব পাৰে তোমাৰ বনাঞ্চল ধ্বংস নকৰা অবৈধ শিকাৰ বিৰোধ কৰা পৰিৱেশ স সুৰক্ষাৰ বিষয়ে সচত কৰা তাৰ পিছত তোমাৰ অ বন্যপ্ৰাণীৰ প্ৰতি সদায় আচৰণ কৰা উচিত আমাৰ যিগিলা সাধাৰণ মানুহছে সেই খিনি যদি পালন কৰে তেতিয়াাহ'লে বন্য পুৰণিও আহ ধুনীয়াকে থাকিব আৰু
উম সেইটোয়েতো এতিয়া চোৱা আমাৰ ইয়াতে
আৰু আৰু এটা আছে তোমাৰ বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীৰ ভূমিকা হৈছে ছাত্ৰ ছাত্ৰীসকলে গছ পুলি ৰোপন কৰা আৰু সচেতন কাৰ্যসূচীত অংশগ্ৰহণ আৰু বন্যবাণী সুৰক্ষাৰ বিষয়ে আহ অনৈক্য় জনাই গুৰুত্ব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সিহঁতে হয় ন
উম অ সেইটোয় এতিয়া চাবা আমাৰ ইয়াৰে এটা কথা ক যে আমাৰ ইয়াতে আছে কদমতলা কদমলা তলাতে এনেকুৱা এটা পুখুৰী আছে য'ত দেওহাবোৰ তাৰমানে আহি কিনে পৰে তাত তেওঁ তাত ইমান দেওহা চাহ পোৱালি দিয়ে তাৰপিছত পোৱালি ফুকাই তাৰ লৈ পেল গুচি যায় কিন্তু তাত কোননে এটা মাৰিব নোৱাৰে এইবিলাক তাৰমানে ৰাইজে তাৰমানে এটা আইন ধৰি দিছে যে যিজনে এটা এটা হাঁহ মাৰে তেওঁ তাৰমানে পাঁচশ বা ছশ টকা ফাইন দিব লাগে এইবিলাক তাৰ মানে ভাল পদক্ষেপ ৰাইজে তাৰমানে গ্ৰহণ কৰিছে তাৰ ফলত তাৰমানে বহুত দূৰ দূৰণিৰ দেওহাবোৰ আহি কিনে তাত উম কিছুদিনৰ বাবে উম বাস কৰিছে বা পোৱালি পোৱালি ফুকাই পোৱালি জন্ম দিছে আৰু লৈ গুচি গৈছে এইবিলাকে ভাল পদক্ষেপ মুখ্য তম ৰাইজৰ
উম উম হয় হয় আৰু যদি আমি বন্যপ্ৰাণী সংৰক্ষন নকৰো তেতিয়া বহুত প্ৰাণী বিলুপ্ত হব পাৰে আৰু পৰিৱেশৰ ভাৰাম্য়তা নষ্ট হব তাৰপিছত ফলত বহুতো মানুহৰো বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব আৰু
উ আৰু যেনে আমাৰ পিছৰ আমাৰ পিছৰ প্ৰজন্ম বোৰে বিলাক তাৰমানে দেখা নোপোৱাই হ'ব এইবিলাক
অ আৰু তোমাৰ বন্যপ্ৰাণী সুৰক্ষিত শিক্ষা কৰাটো আমাৰ কেৱল চৰকাৰৰ দায়িত্ব নহয় অকল ই আমাৰ সকলোৰে দায়িত্ব
উম
আৰু আজি তোমাক কথা শুনি শুনি বুজি বহুখিনি বুজি পালো আৰু অ বহুত ন নজনা কথা শিকিলো
উম হয়
উ আজ আজিলৈ এৰিছো আৰু ধন্যবাদ বন্ধু তো ঘৰত
উম ধন্যবাদ ধন্যবাদ অ হ'ব এতিয়া